চ
হয়, নমস্কাৰ।
হয়, নমস্কাৰ।
হয়, মানে মই যিখন ভুঁৰ বনালো এতিয়া সেই ভুঁৰখনলে তোক মানে মই আপোনাক বুলি আপুনি বুলি সম্বোধন নকও। আপুনি সিমানটো যোগ্য নহয়। ভুঁৰখনলে মই মানে তোক নিমন্ত্ৰণ জনাবলে ফোন কৰিলোঁ।
হয়, কোৱাচোন বাৰু। কেলেই নিমন্ত্ৰণ জনালা, কেতিয়া বনালা।
মই মানে ভাৱিছোঁ ভুঁৰখনত মানে এনেকুৱা কিছুমান কৌশল অৱলম্বন কৰি দিওঁ যে ভুঁৰখনৰ তলত আমি কলপাত হওক বা শুকান কিছুমান বস্তু পাৰি দিম। আমাৰ ভুঁৰখন যিহেতু দশ ডাল কলৰ ডাঙৰ ভুঁৰ। গতিকে, মই ভাৱিছোঁ এইখন জাহাজলৈ ৰূপায়ন কৰি দিওঁ নেকি?
এই এইটো বৰ ভাল হ'ব আৰু আমি কাষত কাঠ লগাই দিম নেকি কাঠ?
অঁ, নহ'লে বাঁহ লগালেও হ'ব কেঁচা বাঁহ।
অঁ, এইটো ব--বা যাতে নিতিতে বা ওপৰলে মানে পানীৰ ভাৱটো নাহে তেনেকুৱাকে। যাতে তাত আৰামত শুব পৰাকে।
হয়, হয় সেইটোৱে ভাৱিছোঁ। আমি ৰাতিও তাতে শুম খালি ম'হৰ পৰা বাচিবলৈ মানে ম'হ মৰা ধূপ অলপ লৈ ল'ব লাগিব।
এই আঁঠুৱা লগাই দিম আক'। দুফালে চাৰিফালে চাৰিটা খুটা পুতি।
কিন্তু মানে আমি যোনখন ভুঁৰৰ মানে তলৰ পৃষ্ঠটো সেই টো এনেদৰে নিৰ্মাণ কৰিব লাগিব যাতে তলৰ পৰা জুকটো বৈ নাহে।
হয়, এই এনেকা পোক-পতংগবোৰ মানে পানীত নমাইদিলে যেনেকে পোক-পতংগ যি সোপা উঠি আহে। ভেক্ ভেকুলিৰ পৰা ধৰি ক'ত পোক-পতংগ সেইসোপা নহাকে আমি কিবা এটা কৰিব লাগিব।
হয়, আৰু মই ভাৱিছোঁ মানে আমাৰ এতিয়া যিহেতু পোন্ধৰ, বিশ বিঘা মাটিত এতিয়া বহুত বেছি পৰিমাণৰ পানী হৈ আছে। আমি ৰাত
হয়, হয় আৰু নদীয়ে নদীয়ে আমি মাছ ধৰিবলো যাব পাৰিম নহয় সেইখন লৈ গৈ।
হয়, কিছুমান নদীত মানে অকণমান স সমস্ স্যা হ'ব। যিহেতু আমাৰ ভুঁৰখন বহল ভুঁৰ।
হয়, হয়। আমি কাৰণ চাৰিজন, পাঁচজন মানুহ আছো তাত উঠিব পৰাকে আমাৰ ডাঙৰ হ'বই লাগে।
অঁ, সেইটো কাৰণে মানে নদীত নিবলে অকমান সমস্যা এটা হ'ব আৰু নদীত মানে ভটিয়নি সোঁতত আক্ আকৌ উভতাই আনিবলৈ অকণমান দিগদাৰ হ'ব।
তাকে, সেইটো হয় বাৰু।
সেইটো কাৰণে মই ভাৱিছোঁ আমাৰ অঞ্চলটো এতিয়া বৃহৎ অঞ্চল নহয়। আমাৰ ঘৰপৰা সেই ননি মন্দিৰৰ ঘৰলে কে ননী ঘৰলৈকে ইমান ডাঙৰ পানীত আমি ধুনীয়াকে থাকিব পাৰিম।
তাকে থকাতো থকাই তাৰ লগতে আমি মাছ তাছ ধৰি তাতে আমি যিটো আমাৰ চিলিণ্ডাৰ এই অকণমানি চিলিণ্ডাৰ টাইপৰ বস্ বস্তুটো পাই সেইটো লগাই পেলাই আমি তাতে খাদ্যও ৰান্ধিব পাৰিম।
বহুত এটা সুন্দৰ হ'ব মানে ইয়াতকৈ সুন্দৰ আৰু একো নাপাম নেকি?
হয়, হয় তাতে আমি যি আমাৰ কৰ্মকায্য তাতে আমি সম্পুৰ্ণ কৰিব পাৰিম। বহুত সুবিধা হ'ব বুলি মই ভাৱোঁ।
মানে আমাৰ ভুঁৰখনতো এতিয়া যথেষ্ট দীঘলো ন'। আমাৰ মানে তম্বুটো এনেদৰে স সাজিম যাতে আমি ইমূৰে এটা সিমূৰে এটা বহি থাকিব পাৰো আৰু এটা মোৰ মানে দিন হ'লে আমি খুলি দিব পাৰোঁ। যাতে আমি ভুঁৰখন চলাবলে সুবিধা হয়।
হয় হয়, এতিয়া এটা কথা মই লক্ষ্য কৰিছো। আমি তাত আমাৰ যি আধুনিক প্ৰযুক্তি বিদ্যাৰ ফলত যিবোৰ কাৰেন্টৰ বস্তু বনোৱা হৈছে, সেইবোৰ আমি কেনেকে ধৰণে চলাম এতিয়া আপুনি তাত। লাইট এটা লগাবই লাগিব আৰু তাত আপোনাৰ মোবাইল ফোন চাৰ্জত দিবলৈ কিবা এটা চেষ্টা কৰিব লাগিব, সেইবোৰ কেনেকে কৰিব আপুনি কিবা ভাবিছে নেকি?
হয় হয়, সেইবোৰ কাৰণে মোৰ ওচৰত ধুনীয়া এটা প্ৰকল্প আছে আমি যোনটো কনভাৰ্টাৰৰ বেটেৰী। তেনেকুৱা। কনভাৰ্টাৰ বেটৰী যদি আমি তিনিটা পাই যাওঁ। আমি আমি তাত এখন চলাৰ লগাই দিম। তেতিয়া দিনত মানে চলাৰৰ শক্তিৰ পৰা সেইটো বেটেৰীতটো ধুনীয়াকে চাৰ্জ। থৈ থাকিব, ৰাতি হলে আমাক মোবাইল চাৰ্জ আৰু ভাত খোৱা সময়কণতহে সেই পোহৰটো লাগিব।
সেইটো বৰ এটা ভাল কথা হ'ব কিয়নো এতিয়া আমি চাৰ পাবলৈও চলাই। খনকে আমাৰ মৰব লগাই দেই হ'ল মানে। টিঙৰ হিচাপত, টিং টাইপত। এতিয়া আমাৰ ৰ'দো নপৰে আমাৰ কাৰেণ্টো বঢ়িব বহুত সুবিধা হব।
কিন্তু আমি এটা বস্তু মানে ভালদৰে চাব লাগিব, যাতে বৰষুণ দিলে আমাৰ গাত বেছি পানী নপৰে।
হয়, আৰু বৰষন পানীত থলে যাতে পানীটো আৰু ওপৰলৈ উঠি নাহে অলপো ভৰিখন যাতে নতিতে।
আৰু আপুনি সেই নাও বিলাক দেখিছে তম্বু সদশ। কেনেকে তলৰ পৰা ওপৰলে এনেকে উম বনাই থয়, আমিও তেনেকেই বনাম।
হয়, আমি বথাা চিষ্টেমটো কৰিম নে নে আমি আহ। মটৰ- চটৰৰ কাম চলিবৰ বাবে, কিয়নো সি ইমান ডাঙৰ। বৰুখন আমি হাতেৰে চলাই আহিব নোৱাৰিম চাগে মটৰ লগালে বেছি ভাল হ'ব।
নহয় আমি মটৰটো তাত আমি ৰাখিহে থম, কিন্তু মটৰটো যদি আমাৰ কেনেবাকে। জৰুৰীকালীন সমস্যা হয়, তেতিয়া আমি সেই মটৰটো প্ৰয়োগ কৰিম যাতে উতৰটো লৈ আমি সোনকালে গুচি আহিব পাৰো।
হয়, তেন্তে আমাৰ যি বঠাৰ প্ৰয়োজন হব কেইডাল। হেভি লাগিব আৰু তাত থোৱা পানীৰ ব্যৱস্থাটো। খোৱা পানী ব্যৱস্থাটো কেনেকে কৰিব, ঘৰৰ পৰাতো আপুনি প্ৰত্যকবাৰ কঢ়িয়াই থাকিব নোৱাৰে।
হয় আমি যিহেতু তাত দুই তিনিদিন ধৰি থাকিম আৰু এতিয়া দাম বাৰিষা বতৰ।
হয়।
সেইবাবে মই ভাবিছো আমি এটা ভাল আপোনাৰ সৰু ফিল্টাৰ ৰাখি লওঁ আৰু আপোনাৰ যোনখিনি বৰষুণৰ। পানী আহিব সেই বৰষুণৰ পানীখিনি আমি সংৰক্ষণ কৰিম।
হয়, এইটো সংৰক্ষণ কৰিবলে কেনেধৰণে কৰিব সেইটো।
হয় সেইটো বৰষুণৰ পানী সংৰক্ষণ কৰাটো এটা আপোনাৰ ইমান ডাঙৰ বিষয় নহয় ধৰক। আমি যদি ডাঙৰ দুটা পানী টিং ৰাখো বা বৈয়াম ৰাখো। এই টিং দুটা আম বৰষুণত পাতি থলে আমাৰ পানী সংৰক্ষ
তাতকে মই ভাবিছো আপুনি কাম এটা কৰিব পাৰিম আমি তিৰপাল দুখন এনেকে আহ। চাৰিওফ পিনে বান্ধি লৈ। যাতে পানীতটো টিউপাল পাল খনত পৰে আৰু পানীতো সংগ্ৰহ হয়।
হয় হয়, সেইটোতো আৰু উত্তম এটা উপায় হ'ব।
হয়।
আৰু মানে মাছ ধৰিব বাবে মই ভাবিছো অকল আমি লাঙি জালেই নহয়, আমি চাৰি পাঁচটা বৰশীৰো ব্যৱস্থা। কৰোঁ। বৰশী চাৰি - পাঁচটাও নহয়, তাতকৈ বেছিহে ৰাখি দিওঁ নেকি আপোনাৰ ৰাতি বৰশীবোৰ পাতি থম।
হয় কিয়নো আমি দিনৰ ভাগত আমি যদি ভুৰখন লৈ ওলাই যাওঁ তেতিয়া আমি বৰশী টু পাইয়ো বহুত ভাল লাগিব।
হয় হয় হয়। হয় আৰু আমি তাত মানে বিভিন্ন ধৰণৰ খেলা বস্তু ৰাখিম যেনে ধৰক আপোনাৰ যদি হয় লুডু এখন ৰাখি থম, তাৰপিছত ধৰক যদি হয় আৰু চেচ ৰাখি থম হয় এনেকুৱা বস্তু বিলাক ৰাখি থম। হয় হয়।
হয় আমাৰ তাজপাতটোয়ে বহুত সময় আমাৰ আ মানে আমাৰ আজৰি সময়ত আমি তাজপাতটো বৰ ভালদৰে খেলি থাকিব পাৰিম। টাইমটো তেনেকেই আমাৰ গুচি যাব।
মই মই আৰু এটা কথা ভাবিছোঁ মই আপোনাৰ চাৰি পাঁচটামান ব্ৰইলাৰ আপোনাৰ আমি ভুৰখনত উঠা আগতেই ৰাখি ল'ম নেকি আমাৰ ভুৰখনত।
কিয়?
মানে তেতিয়া আমাৰ মাংস কেতিয়াবা খাবলৈ মন গ'লে আমি মাংসও খাই দিব পাৰিম তাতে।
অ' হয় হয় এ তেওঁলোকক ত' আমি দানা পানী দি ৰাখিব লাগিব, আৰু তেওঁলোকে চিঞৰি বাকৰি ফুৰিব, আমি ৰাতি শুম কেনেকে?
অ' সেই ক্ষেত্ৰত অৱেশ্যে এটা সমস্যাৰ সৃষ্টি হ'ব। কিন্তু সিহঁতক যদি আমি খাবলৈ দি আকৌ মাছ বিলাক বেছি নিচিঞৰিব নেকি।
হয় বাৰু কিয়নো তেনেধৰণে মানুহে আহ পালী আছে।
হয় হয় হয়, হ'ব বাৰু এতিয়া। আমাৰ যদি বিভিন্ন প্ৰকাৰৰ মাছ থাকে আৰু আপোনাৰ ভাতৃ ৰান্ধনিভাৱে ভাল গতিকে সি মাছ ৰ বিভিন্ন ধৰণৰ ৰেচিপি প্ৰস্তুত কৰি থাকিব আমাৰ ইমান
হয় তেওঁ খালদ দিবও পাৰিব খালদ দিয়া মাছটো খাইয়ো ভাল লাগিব।
হয়, আমি যদি ভাবকচোন বৰালি মাছ অলপ পাই যাওঁ, সেই বৰালি মাছৰ সি তন্দুৰী বনালে বোলে
হয় হয়, কি সুন্দৰ লাগিব।
হয়। আৰু আমি ধৰক ভুৰখনত শুই পেলাই মানে বেলেগ এটা মজা আহিব, মই ভাবিছো মেট্ৰেছ চেট্ৰেছ খনো ব্যৱস্থা কৰি দিও নেকি।
অঁ সেইটো আপোনাৰ নিতিতিলে ভাল হ'ব বাৰু।
হয়।
তেনেধৰণৰ ব্যৱস্থা লব পাৰিম বাৰু।
হয় আপোনাৰ আমি আ যিহেতু দহডাল ভুৰ ডাঙৰ ডাঙৰ আপোনাৰ আঠিয়া কলৰ গতিকে সেইডালটো আপোনাৰ বহুত ওজন সিহঁতি লব পাৰিব। গ তিকে আমি তাত যিমান সা সঞ্জাম লগাব বিচাৰিলেও মানে আমাৰ এ একো সমস্যাৰ সন্মুখীন আমি নহওঁ।
তাত সুন্দৰভাৱে তিনিখন বিচনা আঁতি যাব চাগে। তিনি চাৰিখন বেছিয়ে আঁতিব, কিন্তু আমি চাৰিখন বিচনা লগাই দিলে ভাল হ'ব সৰু সৰু ছাইজৰ।
নাই নাই নাই। চক আমি বিচনা নলগাওঁ তাত আমি ডাঙৰ এ মেট্ৰেছে লগাই দিম এখনতে গোটেইখিনি হৈ থকাকৈ।
হয় জানো?
হয় হয় আমি বিচনা লগালে আমাৰ অসুবিধাৰ সৃষ্টি হ'ব, তাত আমি মেট্ৰেছখন লগাম আমি তলতে চাৰিজন মানুহ মানে ধৰক চাৰিখন মেট্ৰেছ লগাই দিম তেতিয়া সৰু সৰু।
অ হয় সেইটোও বেয়া নহয় গাৰু চাৰু ঘৰৰ পালে বুলি হ'ল, আৰু কম্বল এখন কম্বল দুখন লাগিবইে কিয়নো কেতিয়াবা ঠাণ্ডা, পৰিব জোখতকে তেতিয়া আমাৰ অ তাত আপোনাৰ ফেনৰ চিষ্টেমটো কৰিব লাগিব নহয়। ফেন কিয়নো গৰমত,
হয় হয় হয় মই ভাবিছোঁ। যথেষ্ট কম কম উঠিব হ'লেও আমাৰ এখন মুভিং সৰু, ফেন এখন লাগিব মানে ধৰক আমি এনেকুৱা শব্দ পি খালি চোলা লগাম যাতে দিনৰ পোহৰ দিনৰ। ক্ষেত্ৰত মানে আমাৰ বেটেৰীৰ প্ৰয়োজন যাতে নহয়েই চ'লাৰৰ, প্ৰায় সম্পূৰ্ণৰূপে চলি থাকে আৰু মই ভাবিছো মানে আমাৰ যিহেতু বাজেটৰ কোনো কথা নাই আমি যিমান খৰচ কৰিব পাৰো কৰো মানে যিমান। কৰো বুলি ভাবো কৰিব পাৰো মই ভাবিছো এটা প্ৰজেক্টৰ সৰু প্ৰজেক্টৰ এটা পৰ্দা এখনেও লৈ ল'ম। আমি তাত ৰাতি হয় ভোতৰ ফিল্ম আমি তাত চাম বুলি মই ভাবিছো।
অ হয় তাত আমি খেলো চাব পাৰো তাৰ লগতে অনন্য ধৰণৰ ফিল্ম। ৱেব ছিৰিজ তেনেধৰণৰ বহুত বস্তু চাব পাৰিম।
হয় হয়। কিন্তু আপুনি আমি সেই, তালৈ যোৱাৰ আগত এটা কথা মন দিব লাগিব যে যাতে সেই সময়টোত আপোনাৰ। ভাতৃ আকৌ ৰি দেৱৰ যাতে, কোনো সেই সময়ৰ বাবে কোনো প্ৰেয়সী নাথাকে নহলে সি আমাৰ গোটেই নেপখিন টো বৰবাদ কৰি পেলাব।
অ আৰু এটা কথা নহয় আমাৰ তাত এটা শৌচাগাৰৰ নিৰ্মাণো কৰিব লাগিব নহয়। শৌচাগাৰতো আপুনি কেনে কি কৰিম বুলি ভাবিছে সেইটোতো আমাক লাগিবই লাগিব।
অ এইটো সমস্যাৰ বিষয়ে হয় মোৰতো আপোনাৰ অকমান শৌচাগাৰৰ অৱা কটো যদি অকমান শুতনীয় হয় মোৰ আপোনাৰ ভালদৰে। ধৰক মই সেই কাৰ্যভাগ হৈ নাযায়।
তাকে আৰু আমাৰ যি মূত্ৰ বিসৰ্জন কৰিবলৈ আমাক এটা সুবিধা লাগিব।
নাই নাই মূত্ৰ বিসৰ্জনৰ বাবে আমাৰ কোনো কথা নাই আমি তিপাল তিনিখন দি পেলাই আমি পানীতে ম মূত বিসৰ্জন কৰি দিব পাৰিম কিন্তু শৌচাগাৰৰ ব্যৱস্থাটো অকণমান টান হৈ পৰিব।
তাকে সেইটো আমি কৰিবলৈ হ'লে। ঘৰলে আকৌ আহিবলগীয়া হ'ব বৰষুণ আমি, ঘৰলৈ ঘূৰাই আনিব লাগিব সেইটো অকণমান অসুবিধাৰ সৃষ্টি কৰিব।
তেন্তে আমি এটা ধৰক ইংলিছ মিডিয়ামৰ যোনটো ইংলিছ মানে আপোনাৰ সেই ব্ৰিটিছসকলৰ যি। টয়লেট তেনেকুৱা এটা টয়লেট আমি বহুৱাব লাগিব কল খনৰ বা সেই ভূ খনতে এটা ফুতটা প্ৰস্তুত কৰি।
তেনেধৰণৰ যে আমি প্ৰস্তুত কৰো যি মাছ। থাকিব মাছ বোৰো গাত পৰিব আৰু সেই মাছ যদি আমি, খাও তেন্তে কেনে লাগিব আপুনি ভাবকচোন।
হয় তেন্তে হলে আমি ঘৰলৈ অহাতোৱে ভাল হ'ব আমি এটা নিৰ্দিষ্ট সময় উলিয়াই পেলাই আমি ঘৰলৈ অহা ব্যৱস্থা,
হয় প্ৰত্যেকজন একেলগে।
হয়। ধৰক আমি ঘৰলৈ আহিম এটা নিৰ্দিষ্ট সময়ত ঘৰলৈ আহি আমাৰ যোনখিনি যাৱতীয় কাম থাকে। এঘন্টা সময়ৰ কাৰণে আমি সেই যাৱতীয় কামখিনি কৰি আমি আমাৰ পুনৰ ভূখনত উঠি দিম।
হয় হয় আৰু আমি তেনেধৰণে আকৌ গমন কৰিম। আকৌ পিছদিনাখন এটা নিৰ্দিষ্ট সময়লৈ আকৌ উভতি আহিম।
হয় আপুনি সেইটো ভাল কথা ভাবিছে।
হয়, পাৰিলে আমি ঘৰলে নহাকে আমি সেই তাতে কাষৰ মাটি এড- খতে আমি তেনেধৰণৰ- দুটা বনাই ল'ম নেকি যাতে ঘৰলে যাবই নালাগে পাৰতে কৰিব পাৰো।
হয় হয়, এইটো এটা ভাল বিষয় বাৰু এইটো কথাও আপুনি ভাল কথাই ভাবিছে।
আৰু আপোনাৰ মনত কিবা এনেকুৱা বিহিত ব্যৱস্থা আছে নেকি যিবিলাক আমি মানে গ্ৰহণ কৰিব পাৰো। সেই আমাৰ ভুলখন আপোনাৰ আৰু শক্তিশালী কৰি তুলিবৰ বাবে।
উ গৰুখন শক্তিশালী কৰিবৰ বাবে- আচল বস্তুটো হল মদ। মটৰ দোৱে কিয়নো মটৰটো হ'লে আমাৰ বৰষুণ সি ইমান ডাঙৰ বৰষুণ আপুনি ভাবকচোন। এই চাৰিটা মানুহে কেনেকে চলাব সেই মটৰ এটাটো লাগিবই।
তেন্তে একো নাই আপোনাৰ আপুনি বিচাৰিছে যেতিয়া মটৰ এটাও আমি তাত বহুৱাই দিম এইটো একো ডাঙৰ কথা নহয়।
মটৰ দুটা দুফালে দুটা।
হয় হয়, দুটা মটৰ দুফালে ঠিক আছে বাৰু আপোনাৰ মতেই হওক দুটা মটৰ দু- ফালে আমি বহুৱাই দিম।
পাৰিলে চাৰিটা লগাই দিম কিয়নো আমাৰ যি ভোৰ খন সেইখন ঘূৰাবৰ বাবে লাগিব।
হয়, ইমানবোৰ যদি আপুনি লগাই দিয়ে মানে অকমান অসুবিধাহে হ'ব নেকি।
এ নহয় কথা নাই আপোনাৰ আগফালে দুটা পিছফালে দুটা লগাই দিলে হ'ল আমি যদি ভুখনা- আকৌ উভটাই নিবলগীয়া হয় আগফালে দুটা লগাই দিম আক- যদি ভূষণ আগলে নিবলগীয়া হয় পিছফালে দুটা লগাই দিম।
হ'ব ঠিক আছে তেন্তে আপোনাৰ মতেই হওক, সেইটো কামেই মই কৰিম বুলি ভাবিছো।
হয় হয়,
হয় আৰু আপুনি, হয় হয়, এইখিনি ঠিক কথা ভাবিছে আৰু আপুনি গা পা ধুবৰ বাবেতো আমি ঘৰলে আহিম। আৰু আমাৰ ধৰক তেতিয়া আমি উপাৰ্জনৰ বাবে ধৰক যদি আমাৰ- সোনকলৰ ব্যৱস্থাটো নাথাকে তেতিয়া আমি মাছখিনি ধৰক সৰহকে মাছ ধৰি আমি ৰমেনক- চত বিক্ৰী কৰাৰো এটা কৌশল উলিয়াই ল'ম।
হয়, আৰু আপুনি যে কলে ঘৰলৈ গা ধুবলে আহি-